অ শুনা পাইছা নাই
উম শুনিছো শুনিছো মোৰ মাততো শুনিছা নে
অ শুনি আছোঁ শুনি আছোঁ কি কৰি আছা
এয়া কি কৰিবা এনেই তোমাৰ আগফালে বহি আছো তুমি কি কৰিছা
মই তোমাৰ সেই অকমান শুবলৈ লৈছিলো আৰু এতিয়া বাকী ভাত পানী খালা
অ ভাত পানী খালোঁ খালোঁ তুমি খালানে
অ এ ময়ো তোমাৰ জাষ্ট খাই উঠি আহিছো আৰু তাৰপা বাকী খবৰ খাতি কোৱাচোন
উম খবৰ খাতি ভাল ভাল তোমালোকৰ ভাল নহয়
অঁ আমাৰো ভালেই ভালেই বাৰু দেই
তাকে মই মানে তোমালে ফোন কৰিলো মানে সেই মোৰ বিষয় এটাৰ ওপৰত অকণমান আলোচনা কৰিম বুলি ভাবিছিলো
অঁ কি বিষয় বা
এ এতিয়া বৰ্তমান সময়ত যে আমাৰ ধৰা ল'ৰা ছোৱালীকে ধৰি আমাৰ ডাঙৰ ডাঙৰ যি খিনি আমাৰ সেই নৱপ্ৰজন্ম এই আজিকালি যে তোমাৰ বাহিৰা কিতাপ সমূহ যে অধ্যয়ন নকৰে এই তাৰ ওপৰতে মানে অকণমান আলোচনা কৰিম বুলি ভাবিছিলোঁ বেয়া হ'বনি
অঁ বেয়া নহয় বাৰু দেই তোমাৰ ধৰি লোৱা আজি আজিকালি মানে তোমাৰ সেই বাহিৰা কিতাপ বুলিয়ে নহয় গম পাইছা নাই মানে তোমাৰ সেই পাঠ্যক্ৰমৰ কিতাপখিনিও মানে তোমাৰ আজিকালি ল'ৰা ছোৱালীবিলাকে পঢ়িবলৈ একেবাৰে এৰি এৰি দিছে আৰু গম পাই- -ছানে গতিকে ময়ো তোমাৰ সেই বিষয়টোৰ ওপৰত কথা বতৰা পাতিবলৈ মই বহুত দিনৰ পৰা মানে আশা কৰিয়ে আছিলোঁ গম পাইছানে মই তোমাক ফোন কৰিম বুলি ভাবিয়েই আছিলো বাৰু তাকে তুমি আৰম্ভ কৰাচোন বাৰু তেতিয়া
অ এতিয়া মানে ধৰা আমিতো জানোৱেই যে সেইটো আচলতে সকলো মানুহে জানে যে কিতাপ হৈছে জ্ঞানৰ ভঁৰাল সেই ক্ষেত্ৰত কি হয় আমি কিতাপ পঢ়িলে আমাৰ একো লছ নহয় নহয় আমি যিমানে কিতাপ পঢ়ো আমাৰ সিমানেই লাভ হয়
লাভ হয় লাভ
আৰে আজিকালি সৰু ল'ৰা ছোৱালী বিলাকে কি কৰে সিহঁতৰ ক্ষেত্ৰত যদি মই কওঁ দেই তে সিহঁতে কি কৰে বিদ্যালয়লৈ যাব তাৰ পিছত কি কৰে বিদ্যালয়ত সেই যি খিনি পাঠ্যপুথি আছে সেইখিনিতো তোমাৰ নিয়মিত ভাৱে সদায় পঢ়ায়ে তাৰ পিছত ধৰা সেইখিনি পঢ়িব তাৰ পিছত ঘৰলৈ আহি পেলাই কি কৰে ঘৰলে আহি সিহঁতে ধুনীয়াকে ভাত পানী খাব খাই বৈ লাহেকে হাত ধৰি ধুই মানে অকনমান ৰেষ্ট লওঁ বুলি কি কৰে সিহঁতে ৰেষ্ট লোৱা টাইম কণতো সিহঁতে হাতত লাহেকে মোবাইল টো লৈ ল'ব তাৰপিছত সেই মোবাইলটোত মানে সিহঁতে টাইম পাছ কৰে সেই মোবাইলত ভিডিঅ' চাব গেম খেলিব এইবিলাক কাম কৰি মানে সিহঁতে এ কিতাপৰ জগতখনৰ পৰা দিনে দিনে আঁতৰি আহিছে এতিয়া তুমি চোৱা আমি যেতিয়া সৰু আছিলো আমাৰ কি হৈছিল আমাৰ যি ককা দেউতাই বা আমাৰ ধৰা এ নিজেও আমি কি কৰিছিলো কিছুমান সাধু কিতাপ পঢ়িছিলো কিন্তু বৰ্তমান সময়ত যদি আমি ল'ৰা ছোৱালীক সাধু কিতাপৰ কথা কওঁ সিহঁতে কিন্তু এইবিলাক মানে অদৰকাৰী বস্তু বুলি ভাবে সিহঁতি ক'ব এইবোৰ নপঢ়ো এইবিলাকৰ পৰা আমি কি লাভ পাম আমাৰ কি লাভ হব তেওঁলোকে সেই তেনেকে ভাবিব কিন্তু আচলতে আমি যেতিয়া সাধু কথা পঢ়িছিলো বা আমাক যেতিয়া সাধু কথা শুনাইছিলে আমি তেতিয়া উপলব্ধি কৰিছিলো যে সেই সাধু কথাবিলাক আচলতে এটা কাল্পনিক সাধুৱেই নহয় তাত আমাৰ বহুতো কথা লুকাই থাকে এতিয়া চাবাচোন আমাৰ এখন সাধু কিতাপত নাই বুলি ক'লেও বিছটামান তোমাৰ সাধু থাকে সেই প্ৰত্যেকটো সাধুৰ শেষত অন্তত তোমাৰ এটা নীতি শিক্ষা দিয়া থাকে যাৰ ফলত কি হয় আমি এখন সাধু কিতাপ পঢ়িলে আমাৰ কিমাননো সময় লাগিব ক সাধু বিলাক পঢ়ি তোমাৰ খুব ভাল লাগে মানে ধৰা কাল্পনিক কিছুমান কথা লিখা শা থাকে ন এতিয়া আমি পঢ়ো বুলি কলেতো আমাৰ এখন সাধু কিতাপ এদিনতে পঢ়ি এদাই হৈ যায় সেই ক্ষেত্ৰত কি হয় সেই সাধু খিনি যে পঢ়িলো তাৰ পৰা আমাৰ মনোৰঞ্জনো পালো আৰু তাৰ লগতে মানে কি হয় এটা বহুত দৰকাৰী গুণ আমি লাভ কৰিম কি জানানে? সেইটো হৈছে আমাৰ নীতি শিক্ষা, কাৰণ কি হয় প্ৰত্যয়েকটো- সাধুৰ তলত যেতিয়া এটা এটা নীতি শিক্ষা লিখা থাকিব। আমি যেতিয়া সেইখিনি পঢ়িম তেতিয়া কি হব আমি বুজি পাম যে- আচলতে সাধুটো লিখাৰ অৰ্থটো কি? মানে আমাক বুজাবলৈ কি বিচৰা হৈছে, মানে ধৰা কিছু কিছুমান এনেকুৱা ধৰণৰ নিতি শিক্ষা আছে ন লোভে পাপ পাপে মৃত্যু সেই তেনেকুৱা ধৰণৰ কিছুমান- কথা থাকে সেইবিলাক আমি যেতিয়া বুজি পাম, তেতিয়া আমি ধৰা ভৱিষ্যতলৈ আমাৰ ভাল হব। এতিয়া সেই ক্ষেত্ৰত চাবলৈ গ'লে- কিছুমান মানুহে এইবিলাক কিতাপ নপঢ়াৰ ফলত তেওঁলোকৰ নৈতিকতা বোধতো একেবাৰে নাই। কিছুমান মানুহ চাবাচোন ইমানেই লুভীয়া থাকে তেওঁলোকে কি হয়। লোভত পৰি পৰি লাষ্টত তেওঁলোক মৃত্যুমুখত পৰা নিচিনা হয়গৈ এতিয়া সেই ক্ষেত্ৰত যদি- অ আমাৰ আৰু তেনেকুৱা ধৰণৰ বহুতো বাহিৰা কিতাপ আছে যিখিনি আমি ধৰা- পঢ়ো বৰ্তমান সময়তো আমি পঢ়ো মই বাৰু পঢ়োতেই বৰ্তমান সময়তো মানে ধৰা- যিখিনি আমাৰ ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ যি আত্মজীৱনী, সেইখিনিটো আমি এনেও- পঢ়িবই লাগে আচলতে সাধু কথাটো আমি ধৰা মোবাইলতো চাব পাৰো। বা সেইখিনি আমি মোবাইলতো শুনিব পাৰো মোবাইলতো সেইখিনি নিতি শিক্ষা দিয়া থাকে। সেইখিনিয়ে কথা কোৱা থাকে, কিন্তু যি যি লোকসকলৰ যে আত্মজীৱনী সমূহ- সেইখিনি কিন্তু পঢ়াটো কৰা অত্যন্ত দৰকাৰী। কাৰণ চাবাচোন তেওঁলোকে জীৱনত- কি কৰিলে জন্মৰ পৰা তেওঁলোকৰ মৃত্যু লৈকে তেওঁলোকে কি হল কি নহল এই সকলোবোৰ ক থা আচলতে তেওঁলোকে লিখিত ৰূপত ডায়েৰী হিচাপে লিখি থৈ গৈছিলে কিন্তু বৰ্তমান সময়ত- কি হৈছে সেই বস্তু বিলাকে আমাৰ মাজত তেওঁলোকৰ আত্মজীৱনী হিচাপে মানে অন্য কিছু কিছুমান মানুহে প্ৰকাশন কৰি আমাৰ মাজলৈ উলিয়াই দিছে। তাৰ ফলত কি হয় আমি যদি তেওঁলোকৰ সেই আত্মজীৱনীখন পঢ়ো তেতিয়া আমি- গম পাম যে, সেই মহান ব্যক্তিজনৰ জীৱনতটো আচলতে কিমান কঠিন আছিল বা- তেওঁ কিমান কিমান আগবঢ়া আছিল জন্মৰ ক্ষেত্ৰত, তেওঁ ক ক- পৰা আৰম্ভ কৰি ক'ত পালেগৈ সেইবিলাক কথা আমি জানিব পাৰিম যাৰ ফলত- কি হ'ব আমি তেওঁৰ সেই কিতাপখন পঢ়ি আমি তেওঁৰ পৰা ইনস্পিৰেশ্যন লব পাৰিম। যাৰ ফলত ধৰা কিছুমান মানুহে যে একদম সৰু সৰু কথাতে হাৰ মানি দিয়ে। সেইবিলাক মনোবৃত্তি মানে আমাৰ বৃদ্ধি পাব মানে আচলতে হাৰ নমনা যিটো মনোবৃত্তি। সেইটো আমাৰ বৃদ্ধি পাব বা আমি জীৱনত সফল হবলৈ অকণমান - সুযোগ লাভ কৰিম তেওঁলোকৰ জীৱনৰ বিষয়ে অধ্যয়ন কৰিলে গম পাম যে আচলতে- মানুহৰ জীৱনটো কিমান কঠিন হব পাৰে আমি এতিয়া দুই এটা- সাধাৰণ কঠিনতাৰ মুখামুখি হলে কি হয় মানুহে হাৰ মানি দিয়ে কিন্তু সেই ব্যক্তি সকলে আচলতে কিমান কঠিনৰ মুখামুখি হবলগীয়া হওঁতেও কিন্তু- তেওঁলোকে হাঁহ বনা নাছিলে, যাৰ ফলত কি হৈছে তেওঁলোকৰ যি নাম- তেওঁলোকৰ নামটো এতিয়া বিশ্বৰ সকলো মুখতে সকলোৰে মুখত মানে সেই নামটো পৰিচিত। তেনেকুৱা মহান ব্যক্তি সকলৰ নাম গলে আমি ধৰা গম পাই যাও যে অ এইজনৰ কথা- কথা কৈছে, সেই তেনেকুৱা ক্ষেত্ৰত আচলতে আমি তেওঁলোকৰ যিসমূহ আত্মজীৱনী আছে- সেইবিলাক আচলতে পঢ়িব লাগে কাৰণ সেইবিলাক পঢ়িলে আমাৰ ধৰা- কিছুমান বাহ্যিক জ্ঞানো আমাৰ বৃদ্ধি পায় বা আমাৰ যি ধৰা- আকৌ আমাৰ ভাল নমনা মনোবৃত্তি আছে সেই- বৃদ্ধি পাব, এতিয়া সেই আচলতে কেনেকুৱা- তেনেকুৱা ধৰণৰে আমাৰ লাভালাভ হয় বাহিৰে কিতাপসমূহ অধ্যয়ন কৰিলে আমাৰ- লোক চানৰ একো নাহেই সকলো ধৰণৰ লাভেই হয় এতিয়া মানে তুমি কি বুলি ভাবা আমি যে বাহিৰা কিতাপসমূহ অধ্যয়ন কৰো বা বৰ্তমান সময়ত যে ল'ৰা ছোৱালীয়ে অধ্যয়ন নকৰে তাৰ ওপৰত মানে তোমাৰ মতামতটো কেনেকুৱা ধৰণৰ।
অ', এতিয়া চোৱা আজিকালি তুমি মানে ল'ৰা ছোৱালীবিলাকে কি হৈছে কিতাপবিলাক নপঢ়া হৈছে একেবাৰে গ'ম পাইছানে। তুমি ইতিমধ্যে তুমি বহুত কথা কৈছা কিতাপৰ ওপৰত বাহিৰা কিতাপৰ ওপৰতো কৈছ পইছা এ মানে মানুহ বিলাকে আজিকালি ল'ৰা ছোৱালী বিলাকে কি ভাবে গম পাইছা নাই মানে সিহঁতে ভাবে এই কিতাপনো কেলে পঢ়িব লাগে এতিয়া ধৰি লোৱা যিখিনি বস্তু তোমাৰ কিতাপত পায় সেইখিনি বস্তু একেখিনি বস্তুৱেতো মোবাইলতো পায় ন আজিকালি সেইকাৰণে মানে কি কৰে সিহঁতে তোমাৰ সেই কিতাপতকৈ বেছি প্ৰাধান্যটো মোবাইলক দিয়ে গ'ম পাইছানে কাৰণ সিহঁতে সেইটো কেলে গৈছে কাৰণ সিহঁতে তোমাৰ প্ৰথম কথা কিতাপৰ মূল্যটো বুজি পোৱা নাই আজিলৈকে গ'ম পাইছা নাই। এতিয়া তোমাৰ সিহঁতে যেতিয়া কিতাপৰ এখন কিতাপৰ মূল্য বুজি পাব তেনেহ'লে সিহঁতে অটমেটিকেলি সিহঁতে মোবাইলৰ পৰা আঁতৰি আকৌ পুনৰ কিতাপৰ ফালে ঘূৰি আহিব গ'ম পাইছা নাই। কাৰণ এতিয়াতো তুমি কৈছা কথাটো যে কিতাপ হৈছে জ্ঞানৰ ভঁৰাল হয় নে নহয় এতিয়া তোমাৰ কিতাপৰ নথকা বস্তু একোৱেই নাই গ'ম পাইছানে নাই। তোমাৰ কিতাপৰ পৰা তুমি সকলো জ্ঞান আহৰণ কৰিব পাৰা তুমি যেতিয়া এখন কিতাপ পঢ়িবা সেই কিতাপখনে তোমাক জীৱনত কি, কি কৰা উচিত কি, কি নকৰা উচিত সেইবিলাক চব শিকাই গ'ম পাইছা নাই। তোমাৰ কিতাপে তোমাৰ মানে সকলো ধৰণৰ জ্ঞানে প্ৰদান গম পাইছা নাই এতিয়া তোমাৰ শিক্ষাৰ মূল ভিত্তিও যদি চাবলৈ যাওঁ আমি গম পাইছা নাই শিক্ষাৰ মূল ভিত্তিটোও হৈছে কিতাপেই গ'ম পাইছানে এয়া তুমি ধৰিলোৱা এতিয়া যদি তোমাৰ মোবাইলতে সকলো বস্তু পালেহেঁতেন হয়নে নহয়। তাৰ মোবাইলটো, মোবাইলতো কিতাপৰ সকলো বস্তুখিনি পায় ন। চাবলৈ গ'লে কিন্তু সেই ক্ষেত্ৰত দেখোন চাবলৈ গ'লে দেখোন আজিকালি যিসমূহ ল'ৰা ছোৱালী হয় নহয় ল'ৰা ছোৱালী বিলাককো বিদ্যালয়ত নিদিলেও হ'লহেঁতেন হয় নহয় কিন্তু তোমাৰ সেই ছোৱালী বিলাকক বিদ্যালয়ত কেলে দিছে এতিয়া হয় ন নহয় সেইটো এটা কথা ভাবিবলগীয়া এটা কথা কাৰণ তেওঁলোক যিসকলে তোমাৰ বুজি পায় ন সেই সকলেহে মানে তোমাৰ জানে কিতাপৰ মূল্যটো কি গতিকে তেওঁলোকে তোমাৰ সদায় ল'ৰা ছোৱালী সদায় কিতাপ পঢ়িবলৈ জোৰ কৰে আৰু তোমাৰ বিদ্যলয়ত সেইকাৰণে তোমাৰ এতিয়াও তোমাৰ সেই বিদ্যালয়ত তোমাৰ মোবাইল ফোনটো এলাও কৰা নাই এতিয়ালকে গ'ম পাইছা নাই। কাৰণ তোমাৰ এখন কিতাপে তোমাক যিখিনি বস্তু প্ৰদান কৰিব এটা মোবাইলে কিন্তু কেতিয়াও নোৱাৰে। এতিয়া তুমি চাবা তুমি এখন যেতিয়া কিতাপ পঢ়িবা কিতাপখনৰ পৰা তুমি বিভিন্ন ধৰণৰ জ্ঞানটো লাভ কৰিবাই হয় নে নহয় কিন্তু তুমি যদি সেই কিতাপ খন নপঢ়ি যদি তুমি সেই মোবাইল টো চোৱা কিতাপৰ যিখিনি বস্তু যদি তুমি মোবাইলত চোৱা তেন্তে কি হ'ব তুমি প্ৰথম কথা তোমাৰ মানে যিখিনি তোমাৰ মানে কিতাপ পঢ়াৰ যিটো হেৰি সেইটো নাহিব কিন্তু ফিল্ডটো, গম পাইছা নাই? তুমি ধৰিলা মোবাইলত তুমি স্ক্ৰল কৰিব লাগিব ন আৰু তোমাৰ কি হ'ব! মোবাইল চাই থাকিলে তুমি যদি যথেষ্ট সময়ত মোবাইল চোৱা। তেন্তে তোমাৰ স্বাস্থ্যৰো ক্ষতি হ'ব আৰু লগতে তোমাৰ যিখিনি চকু আমাৰ যে চকু সেই চকুৰো তোমাৰ প্ৰব্লেম হ'ব গম পাইছা। চকুৰে তুমি বেছি দেই বেছি দেৰি তুমি মোবাইলত কিতাপ পঢ়িব নোৱাৰা গম পাইছা। ডিজিটেল মানে বুক খিনি পঢ়িব নোৱাৰা গতিকে তুমি যেতিয়া এখন ভালদৰে কিতাপ পঢ়িবা। কিতাপ পঢ়িলে কি হ'ব তুমি প্ৰথম কথা তোমাৰ চকুত একো প্ৰব্লেম নহয় গম পাইছানে। তোমাৰ চকুৰ যিখিনি পাৱাৰ সেই পাৱাৰ খিনি অলপ বুষ্টে হ'ব গম পাইছা নাই কাৰণ তোমাৰ সেই ধৰি লোৱা আমাৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ আমাৰ মানে বৈজ্ঞানিক মতে কি গম পাইছা নাই বিজ্ঞানিক মতে আমি দহ কিনি হ'লেও কিতাপ পঢ়িব লাগে গম পাইছা নাই একদম পূৰা মনোযোগ দি তাৰপিছত কি হয়, আমি যেতিয়া তোমাৰ ধৰি লোৱা এখন কিতাপ পঢ়িম সেই কিতাপখন তুমি কিতাপৰ যেনিবা কিছুমান প্ৰশ্ন থাকে ন' কিতাপৰ পিছফালে বে-ৱেক চাইডে। বা আমি সেই কিতাপৰ প্ৰশ্ন ত হে মানে কিতাপ এখন পঢ়াৰ পিছত আমি কিতাপখনৰ পৰা কি বুজিলো কিতাপৰ এটা আমি কি কি বুজিলো সেই তাৰ ওপৰত মানে প্ৰশ্ন সোধা হয়। গম পাইছানে? সেই প্ৰশ্নখিনি আমি যেতিয়া চাম আমি ধৰি লোৱা আমি- এতিয়া অ প্ৰশ্নটো যেনিবা বুজি পোৱা নাই হয় ন নহয় আনতে আমি আকৌ প্ৰশ্নটো যদি আমি পৰা নাই তেনেহ'লে আমি আকৌ কিতাপখন পঢ়িম ন। গতিকে কি হ'ব মানে ধৰি লওঁ আমি সেই কিতাপ তেনেকে ধৰে পঢ়ি পঢ়ি আমাৰ কিতাপৰ যিখিনি জ্ঞান মানে সেই গোটেই জ্ঞানখিনি আমি- মানে আমাৰ আমি লাভ কৰিব পাৰিম। গম পাইছা? হয় নাই, আমি আৰু কিতাপৰ যিখিনি জ্ঞান সেইখিনি ভালদৰে বুজি পাম মানে। কিতাপখনে আমাক কি কি ক'বলৈ বিচাৰিছে আমি যিহেতু আমি কিতাপখন তেতিয়া ভালদৰে একেবাৰে বুজিব পৰা হৈ যাম ন। তেতিয়া আচলতে সেই কিতাপখনৰ পৰা তোমাৰ যিয়ে প্ৰশ্ন নাহক আমি সকলো পাৰিম। গম পাইছা নাই আৰু কি হয় কিতাপ পঢ়িলে আমাৰ কি হয় অ' যিহেতু আমি কিতাপখন পঢ়োঁতে আমি অ', উচ্চাৰণ কৰি পঢ়িব লাগে গম পাইছা নে? যেতিয়া কি আমাৰ যিখিনি তোমাৰ অসমীয়া ভাষাটো বা তুমি যিয়ে লেংগুৱেজ নপঢ়া সেই লেংগুৱেজটো তোমাৰ মানটো মানে উচ্চমানৰ হ'ব গম পাইছানে নাই তোমাৰ মানে তোমাৰ যিখিনি পঢ়াৰ ষ্টাইলটো সেইটো তোমাৰ ভাল হ'ব আৰু তাৰ লগতে কি হয় আমি যেতিয়া খুব বেছিকৈ কিতাপ অধ্যয়ন কৰিম- তেনেহ'লে যি হয় যিটো আমাৰ তোমাৰ শব্দ সম্ভাৰ হয় ন
হয়
আমাৰ তোমাৰ ব্ৰেইনত যিটো শব্দৰ সম্ভাৰ থাকে। সেই সম শব্দৰ সম্ভাৰটো তোমাৰ আপগ্ৰেড হ'ব গম পাই চা আৰু তাৰ লগতে কি হয়, এখন কিতাপে আমাৰ চিন্তা শক্তি বৃদ্ধি কৰে। গম পাইছানে? আৰু তোমাৰ এখন কিতাপে এইটো শিকায় যে তোমাৰ আমি জীৱনত কেনেদৰে সফলতা অৰ্জন কৰিব পাৰোঁ, গম পাইছা নে নাই। আৰু তাৰ লগতে আমি ধৰি লোৱা এখন কিতাপৰ পৰা আমি তেনেকুৱা ধৰণৰ বহুত- জ্ঞান আমি লাভ কৰিব পাৰো গম পাইছানে নাই এতিয়া তোমাই এতিয়া তোমাৰ চাবলৈ গলে গোটেই আমাৰ জগতখন বা গোটেই পৃথিৱীখন আচলতে কিতাপৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে গম পাইছা নাই? এতিয়া তোমাৰ আমাৰ এতিয়া দেশখন বা পৃথিৱীখন ইমান আধুনিক হৈছে যদিও- গম পাইছা নে কিন্তু তোমাৰ সেই আগতে তোমাৰ কিতাপৰ যিটো গুৰুত্ব আছিলে এতিয়াও কিন্তু সেইটোৱে আছে গম পাইছে নে নাই। সেই কিতাপৰ মূল্যটো কিন্তু এতিয়া বৰ্তমান এক পাৰ্চেন্টো কমি যোৱা দেখা নাই গম পাইছানে নাই। ধৰি লোৱাক এ এই সৰু ল'ৰা ছোৱালী বিলাকে একো বুজি নাপায় সেইটো কাৰণে সিহঁতৰ কথাটো বেলেগ। কিন্তু তোমাৰ সেই কিতাপৰ মূল্যটো কিন্তু আজিও একেই আছে, কিন্তু আগৰ দৰে গম পাইছা নাই? গতিকে এখন কিতাপৰ, য যিটো আমি মূল্য আমি?